দিয়ক কি কৰি আছে আপুনি?
অঁ, মই এনেই মানে ভাত খালো মানে মই ভাত খোৱা নাছিলো। খাই ফেল বুলু মানে আপোনাক মই আপোনালোকে যে ভ্ৰমণত যোৱা কথা আছিল মানে তাৰ কাৰনে ফন কৰিছিলো।
হয়, আমি ভ্ৰমণত যোৱা কথা অঁ সেইদিনা মানে মই আপোনাকে কিবা অলপ কৈছিলোঁ। আমি এ এ গ্ৰুপ যাব আমাৰ বাছ এখন যাব। তাতে আমি সকলোবোৰ যাম যদি আপুনি যাব বিচাৰে, তেতিয়া আপুনি আমাৰ লগত যাব পাৰে। আপুনি আৰু কি কিছুমান কথা যদি সুধিব লগা থাকে, তেতিয়া আপুনি সুধি দিব পাৰে।
অ মানে জানিলে ভাল আৰু। সেইকাৰণে মানে আপোনাক মই ফোনটো কৰিলোঁ ফোন কৰিকেনে মানে আপোনাক মই বোলো সুধোঁ। মানে কিমান কি কেনেকে যাব মানে সেইবিলাক সুধিব কাৰণে আগত ফোন কৰিছো।
হয় অ আমি এনেই হেৰি প্ৰথমতে আমাৰ এনেই হেৰি যাব ভূটান যাব।
হয়।
আৰু তাৰে পিছত শ্বিলং অঁ আৰু একেবাৰে লাষ্টত মৃত্যুঞ্জয় মন্দিৰ যাব
অ আৰু এনে এইবিলাক বাহিৰা মানে প্ৰেম মন্দিৰ এ সেইবিলাকত যাবলৈ নাযায়।
হয়, তাতে, তাতে এতিয়া মানে যোৱা নহয় এইকিটাদিন মানে আমি তাতে, তাৰে কাৰণে আমি বেলেগৰ কাৰণে হেৰি কৰিম, ভ্ৰমণৰ কাৰণে ব্যৱস্থা কৰিম। সেইটো আমাৰ দেৰি হ'ব ছয়মাহমান, এইটো মানে আমাৰ আপোনাক যি ক'লোঁ, ভূটান, শ্বিলং আৰু - মৃত্যুঞ্জয় মন্দিৰে হ'ব এইটো, মানে বেছি গৰম সেইকাৰণে এবাৰ চবেই শ্বিলং যোৱা মা কথা ক'লে কাৰণে, সেইকাৰণে আমি শ্বিলঙৰ - কথা ভাবিলো তাৰপিছত আৰু চবে ক'লে ভূটান যাম দেখা নাই বোলে, ভূটান তাতেও যাব আৰু - আহাৰ সময়ত মৃত্যুঞ্জয় মন্দিৰ আমাৰ, তাতে সোমাই আহিম।
অঁ, হয় -হয়। অঁ, এনে মানে - হেল্লো, অকমান মানে মোৰ ওচৰত - অকমান বনাব।
অ পইচাটো আমি আ আমি এজনক বুলি উপ কৰি তুলিছোঁ মানে মানুহ হৈছে, আ ত্ৰিশ জন মান মানুহ হৈছে। হ'লে যদি, আপোনাৰ মানুহ অলপ, গাড়ী ভাড়াটো যদি আমাৰ বেছি হয়, তে তেতিয়া মানে আৰু অলপ লাগিব। কাৰণ শ্বিলং আৰু ভূটানলৈকে দূৰ হয়নে যদি মানুহ বেচি হয়। এতিয়া পইচাটো কম হ'ব যদি কম হৈ যায় কমি যায় তেতিয়া মানে। ঠিক নাই প হাজাৰ কৰিও ল'ব পাৰোঁ আমি এজনৰে!
হয়!
তাতে কিন্তু খোৱা লোৱা আমি খোৱাটো আমি কৰিম আৰু আৰু একেদিনাই আহিবতো নোৱাৰিম চাগে! ঠিকতো নাই ৰাতি হ'বও পাৰে কিন্তু আমি ইয়াৰ পৰা একেবাৰে পুৱা। পাঁচটাতে মানে গাড়ীত উঠিমে!
হয়!
অঁ, কিন্তু মই আপোনাক মিনিমাম। পাঁচ হাজাৰ বুলি কৈছোঁ যদিও আমাৰ মানুহ ধৰি ল আমাৰ মানুহ হ'ব লাগে পঞ্চাশ। পঞ্চাশজনৰ আমাৰ কম হৈ গ'ল কম হৈ গ'লে আমাৰ পাঁচ ছয় হাজাৰ টকা। ও, হ'ব পাৰে, কাৰণ আমি তাতে খোৱাটো দিব লাগিব ন আপোনাৰ খোৱা। টো, খাইয়ে আহিব আপোনালোকে পুৱা ৰাতিতটো আৰু পঞ্চা। নিজৰ মানুহৰ কাৰণে খোৱা লোৱা। আৰু গাড়ী ভাড়া, গাড়ী ভাড়া দহ হাজাৰ মানে লাগিব কিজানি এখান বাছত বাছ এখন। ঠিক কৰাৰ কথা আছে!
হয়, হয়!
সেই হিচাপতহে আমি পইচাটো
অ', অ' এনেই মানে এই চাবলৈ মানে কেতিয়া মানে যোৱা হব?
ভ্ৰমণটো আমি সিদিনাখনে আমি তাৰিখ ঠিক কৰিছিলোঁ! অঁ, আগষ্টৰ তেৰ তাৰিখ!
অ', মানে সম সময় আছে আৰু কেইদিনমান?
অঁ সময় আছে মানে এতিয়াৰ পৰা চবকে জনাই দিলে বা পইচাটোৰ কথা। ক'লেহে পিছত মানুহ হ'বনা, সেইকাৰণে মানে আগতীয়া কৰি প্লেন কৰিছোঁ!
হয়, হয়! মানে সেইকাৰণে মই আপোনাক ফোন কৰিলোঁ! মানে ফোনটো কৰি কিনে। এতিয়া সি নাই কাৰণ মইহে ভাবি থাকিম হোৱা নাই এনেকে আৰু! আৰু পইচাটো যিমান লাগে পইচাটো নানিব লাগে মানে কাৰণ আমাৰ ঘৰৰ সদস্য। ত' পাঁচজন আছে পাঁচজন হ'লে আমাৰ পাঁচোজনে যাব! পাঁচোজন হ'লে পাঁচোজনৰে কিমান মানকে পৰে সেইটো ক'লে মানে ভালকে ক'লে অলপ ভাল আছিল!
ভালকৰি মইতো আপোনাক ক'লোঁয়েই! এতিয়া বর্তমান এডভান্স পঁছিচশ কৰি আমি লৈ লৈছোঁ! আহ পাঁচ হাজাৰ কৰি। কি হ'ব কাৰণ গাড়ী যেদি আমাৰ মানুহ বেছি হয়! ধৰি লওক আকৌ যদি কমো হয় তেতিয়া। পইচাটো বেছি হ'ব আৰু যদি বেছি হয় তেতিয়া আমাৰ পইচাটো কম হ'ব! সেইটোতো ক'লোৱে, বাকী আমি। পাঁচজনৰ আমাৰ যদি পাঁচ হাজাৰ কৰি তোলোঁ। তেতিয়া আমাৰ পোন্ধৰ হাজাৰ টকা আৰু পু যদি বেছি মানুহ যায়। আপোনালোকৰ ঘৰত আপোনালোকক অলপমান কম কৰি ল'ম আপোনাৰ!
অঁ আমাৰ মানে পাঁচজন আছে সদস্য, পাঁচোজনে যাম! মানে কাকো এনেকে এৰি থৈ। মানে সকলোৰে যাম বুলি কৈছে সকলোৰে যাব মন আছে সেইকাৰালে গোটেই কেইজনে যাম! আপুনি এডভান্সটো কিমান দিব লাগিব? সেইটো কৈ দিয়ক।
এডভান্স এজনৰ পঁচিছশ কৰি দিলেই হ'ব।
এজনৰ পচিছশ
হয়। আৰু যদি মানে আমাৰ এটা দিনে আহিব পাৰিম নে নোৱাৰিম সেইটো তে‌ আমি এ এতিয়াই আমি ভবা নাই মানে ঠিক হোৱা নাই কাৰণ আমি মানুহ বেছি হ'লে আমাৰ দেৰি হ'ব, খোৱা লোৱা তাতে বনাব লাগিব, লাগিলে আমি তাতে মানে সেই তেনেকে আমি পইচাটো অলপ বেছি কৰি তুলিছোঁ। তাতে থাকিবও লগা হ'ব পাৰে, ৰুম লৈ ফেলাই।
হয়
থাকিব লগা হ'লে আমি এৰাতি থাকিবলে নেক্স পুৱাইৱে আমি গুচি আহিম তাৰ পৰা।
অঁ তাতো খোৱা লোৱাৰ ব্যৱস্থাও হ'ব।
খোৱা লোৱা আ তাৰ পৰা আমি পুৱা কিবা এটা চাহৰ যোগাৰ কৰিম। আৰু দিপে দিয়া দুপ দুপৰিয়া আমি তাতে আমি বনাম, সকলোৱে মিলি জুলি। বনাই পেলাই দি পেৰা তাতে কৰিম আৰু যদি ৰাত তি আমি অহা নহ'ল তেতিয়া আমি ৰাতিটো তাতে আমি সকলো একে লগে বনা বনাই
বাকী আমি ৰুম আমি এজনক কিন্তু এটা ৰুম দিব নোৱাৰিম, তাত তাতে থাকিলে এজনক এটা দিবই নোৱাৰিম, ধৰি ল' এ এজন পাচটা ৰুম লৈছোঁ, এটা ৰুমত পাঁচজন থাকিব লাগিব। এ তেনেকুৱা কৰিহে আমি ৰুম দিম কাৰণ তাতে ৰুমৰ ভাড়াটো অলপ বেছি হয় নে?
অঁ হয়
এতিয়াই কৈ লৈছোঁ সকলোবোৰ পিছত যাতে আপোনালোকে পিছত আমাক একো কমপ্লিট নকৰে।
ও আই ভালে হৈছে মানে মই সেইকাৰণে ফোনটো‌ কৰিছো আনন'ন মই জানো মানে কথা খিনি জানাৰ কাৰণে ভাল হৈছো। তেতিয়া মই কথাখিনি জানি লৈছো সকলো কথাই গ'ম পাম আৰু। সেকেনে খিনি মানে খোৱা লোৱাৰ পৰা‌ সকলো গ'ম পাইছো সকলো খিনি।
হয়, এনেই আপোনালোকৰ মা দেউতা আৰু কোন যাব, আপুনিও যাবনে?
অঁ, মোৰ মানে মা দেউতাও যাব আৰু মোৰ দুজ দুজনী ভনী আৰু বাইদেউ আছে।
আৰু‌ মই‌ গুচি যায়।
হয়
সেইজনে যাম মানে অকলে নাযাওঁ আৰু গোটেই কেইজনে মিলি জুলি এনেকে মানে অলপ অলপ কে মানে তেনে মানে পইচাৰ ইমানো পইচাৰ সুবিধা নাই নহ'লেও আৰু সকলোৰে যাব মন আছে, এতিয়া এজন এজনকে যায় থকা যাওতে কিন্তু তেখেতে এনে চাই আহো অক'নো মানে এইবিলাক আমি সেনেকে যায়ও পোৱা নাই এনে, এ ইমান দূৰ হয়, অকলে যাব যাবও নোৱাৰো সেইকাৰণে আপোনালোকেও ভ্ৰমণ যোৱা কথা গ'ম পোৱাৰ লগে-লগে মই আপোনালোকক মানে ফোন কৰিলো। মানে আমি মানে সেই সিমানকে ভাৱি আছিলোঁ, এনেকে সময়ৰ সুবিধা মিলা নাই ইমান মানে সময়ৰ সুবিধা মিলি কেনে যাব ওলাইছোঁ মানে, আপোনালোকৰ লগত যাম আৰু।
এনেকা ভ্ৰমণত যায়ে থাকিব লাগে আমি ইয়াৰে যেতিয়া ইয়াৰ আমি শিলং বা ইয়াৰ ভূটান মিতুনজ‌য় মন্দিৰ এয়া চাই আহি আমি আৰু চয় মাহ মান পিছত আমি মানে প্লেন- কৰি আছোঁ ভগৱানে নিলে আৰু যাম আৰু তীৰ্থ ভ্ৰমণন্নত। অ', তাতে যাম বুলি ভাবি আছোঁ। কি বৃদ্ধৰ মানুহ বিলাক নহয়, লৰা-ছোৱালী সকলো যাব পাৰিব তেনেকুৱা।
হয় হয় হয়।
তৃথভমন বুলি ক'লে আৰু বয়সস্থ মানহ বুলিয়ে ভাব নাই আকৌ ল'ৰা ছোৱালী
সকলো যায় নিছে লৰা ছোৱালী সকলো যায়।
হয়, উম্।
আপুনি এটা কাম কৰিব নহলে, এনেকে আৰু কৰ'বাত ক'বাত ভ্ৰমণ মানে জুনত ভা মন্দিৰ হওক- কি আহক ভ্ৰমণ কৰিলে মানে, মোক কণ্টেক টো কৰিব ক'ব। মোক কেনে কম আৰু মানে আমি মানে নিলে আনো মানে যিমান খিনি মিলে আনো মিলি কেলে আমাৰ এজন মানুহজন আানি কোনোবা যাম মানুহ এনেকে।
আমিতো এতিয়া এটা বিষ সেইটো আমি আপুনি যোনটো কাৰণে ফোন কৰি সেইটো আমি তেৰ তাৰিখে যাম, তাত নেক্সট সময় আমাৰ নাই বুলিও, ছয়মাহ দেৰি হ'ব আমাৰ। কাৰণ এই সেই তেৰ তাৰিখে যায় নেক্সট মাহত আমি যাব নোৱাৰিবও পাৰোঁনে যে।
সেইটো যোৱা নহয় মানে অলপ সময় অলপ মানে মাজতে অলপ উম সময় দিয়া যায় তাৰ মানে ভাল আৰু।
উম।
মাজতে আমি ছয় মাহটো সময় লৈছো। যেতিয়া আমি তাৰে মাজতে আপোনাৰ এনে তেনেকুৱাতো দূৰত যোৱা নহয় কিন্তু ওচৰত ক'ৰবাত এনেই যোৱা হ'ব পাৰে, কিন্তু তেনেকুৱা কৰি ভ্ৰমণত যোৱা নহয়। ধৰি লোৱাক পিকনিকে তেনেকুৱা মাঘৰ মাহত নাই আমি বেছিভাগ আমি মাঘৰ মাহতে যাওঁ এতিয়া আমি আগষ্ট মাহত যাব ওলালোঁ দে চোন মানে অকল মোৰে নহয় বাৰু চবৰে সন্মতি লৈ পেলাইহে মই ওলাইছোঁ। মানে
ভাল এতিয়া মানে বহুত কণৱে পণৱত মানে অবিধা ধাৰ মানে সুবিধা ল সুবিধা নহয় কাৰণ বহু কাৰণে বহুত অসুবিধা হয়।
অ', সেইকাৰণেতো আমি, প্ৰথমতে আমি শ্বিলং যোৱা মাথা মাৰিছো তাৰ পিছত ভূটান লাষ্টত মৃতুঞ্জয়। গৰমৰ কাৰণে আমি শ্বিলং যোৱা মাথা মাৰিছোঁ এতিয়া।
হব বাৰু মই আপোনাক ফোন কৰিম। বনাই আনিম অকলে মানো জনাম হে মই আমাৰ সেইজন লগৰ মানে পাঁচজন যোৱাৰ কথা আছে। সেইটো মানে অলপ সময় আছে নে আৰু অষ্ট এ আনি হলে আৰু বহুত। এতিয়ালকে ক ননে নহয় মানে আপোনাক ম ন কওঁ যে আমি পাঁচজন সদস্য যাম, আপোনাক মানে ধৰি ধৈ দিব লাগিব আৰু হলেও আমাৰ যাব। দুজন, তিনিজন, চাৰিজন যোন যায় যাব আৰু আপোনাক মই এ ভাল অ' মানে এতিয়া নিদিলেও হ'বনে?
হয় এতিয়া নিদিলেও হ'ব, আপোনালোকে দুইদিন বা তিনিদিন আগত দিলেও হ'ব।
দুদিন, তিনিদিন অলপ এনে হৈছে এই, মই আপোনাক এইটো নম্বৰতে কল কৰিম কল কৰি কেনে মই আপোনাক জনাম যে আমাৰ ইমান কেইজন সদস্য যাব নহ'লে আমি আপোনাৰ এডভানষ্টো অনলাইন দিলে হ'ব নে আপোনাক লগ পায় দিব লাগিব?
অ আপুনি যেনেকৈ দিয়ে অনলাইন দিলেও কথা নাই, কেচ দিলেও কথা নাই, কেচ দিলে আপুনি আমাৰ ইয়াৰলৈকে আহিব লাগিব, অনলাইন দিলে তেনেহ'লে নাহিলেও কথা নাই, অলপ প্ৰব্লেম হ'বও পাৰে আহিবলৈ এতিয়া।
অমেন ইয়াৰে আৰু দুজনমান মানুহ যোৱা কথা আছে মোক কৈছে তেখেতে তেখেত মানে মহিলা আৰু পুৰুষ অ মানে মোক কৈছে ক'ব এ এফচিত হ'বনে নহয় তুমি সুধিবাচোন? মই কৈছোঁ হ'ব বাৰু মই সুধিম। সেইনা আপোনালোকক জনাম আৰু বাইদেউ আৰু দুজন, তিনিজন মান যোৱাৰ সুবিধা হ'ব লাগিব।
অ' এতিয়া মই আপোনাক কলোৱে দেখোন আমাৰ পঁচিশ, ত্ৰিশজন মানুহে হৈছে। এখন বাছত আমাৰতো ধৰে ন ধৰিব আৰু যদি আমাৰ মানুহ বেছি হয় তেত তিয়া আৰু ভাল আমি দুখন বাছ ধৰিম একো কথা নাই, আপোনালোকৰ এ চিট থকা বুলি ক'ব আৰু যদিহে কিবা সুধিব লগা আছে আপোনাকটো আমি জনাই দিলোঁ। কি কি হ'ব, কি কি কেনেকে যাম, ক'ত ক'ত যাম, কিমান লাগিব, আপুনি জনাই দিব কিন্তি কি সোধে তেওঁলোকে?
লোকে কলে যে আপুনি সুধি দিবাচোন। তুমি সুধিবা কাৰণ আমিও এনেকে যাম যাম